কৰিছে৷ হেল্ল'
হেল্ল'
কি কৰিছা এয়া ভাত খাই উঠি শুই আছো
অঁ কি দি ভাত খালা?
মই ভাত কেইটা খালো মানে খিচিৰি বনালো তাৰ পাছত আচাৰ ললো
আহ
আৰু কণী ভুজি পিয়ঁাজ দি কিনে মানে ভুজিয়া নিচিনাকে ভাজি ললো আৰু
উ
খেয়া হালো তুমি
দালী ভাজি এনেকৈ
কি কৰি আছা
নাই এনে আছো গা ধুলা
অ নাই মই আজি গা ধোৱা নাই গাটো ইমান ভাল নাই যে খ গৈঠলো তুমি ধুলা গা
অঁ ধুলোঁ ধুই উঠিয়ে খাই বৈ এতিয়া ফোন মাৰিছোঁ আৰু তোমাক
অ খবৰ ভাল
খবৰ ভালে তোমাৰ ভাল
অ ভালেই খৰল ভালে নে
ঘৰত ভালেই দিয়া তোমাৰ ফালে
ভালেই ঘৰত কল কৰিছিলা
ঘৰত কল কৰাই নাই তুমি কৰিলা
অ তেতিয়া কৰিছিলো মানে আজি পেমেন্ট হৈছে ন চবৰে পেডিং হৈ আছে
সেয়াই মায়ে ফোন কৰি ক'লে কি পেমেন্টটো হৈছে ন নে চাইচোন হে চালো আৰু
অ আজি এক্জাম কেনেকুৱা হল
আজি এক্জাম বৰ বেছি ভাল হোৱা নাই কাৰণ মানে দচটা দিছে ন কুৱেচন
অ
এটা এৰিলো সম্পূৰ্ণ এটা অলপো লিখা নাই আৰু এটা আধা লিখিছো
অ
তেনেকুৱাই আৰু অঁ
পঢ়াই নাই কতনো ভাল হ'ব
চেম মইও ৰাতি পঢ়াই নাই মানে পঢ়িছিলো কিন্তু অলপমান পঢ়ি উঠি কিনে মুখস্থও নহয় মানে এইবোৰ কি ক'ম আও
এনেও লগৰ লগত থাকিলে এনেও মুখস্থ নহয় নহয়
সেয়াই ভাত বনাব লাগে আৰু মানে এটা এজ এজনীয়ে পঢ়ি এজনী এটা ৰুমত পঢ়িলে হয় তিনিজনী এটা ৰুমত পঢ়ো ইজনী মাত সিজনীয়ে সিজনীৰ মাত সিজনীৰ বহুত প্ৰব্লেম হৈ যায়
আৰু লগৰ লগত থাকিলে কথা পতা গৈয়ে থাকে
অ মানে কি জানা যদি মানে কিতাপ কুৱেচনটোত কিবা এটা বেলেগকে পাই যাও ন সেইটোক লৈ কিনে বৰ্ননা কৰি থাকো অমুক তমুক সেই সেনেকে থাকোতে পঢ়াই নহয় আও
অ লগৰ লগত থাকিলে সেনেকুৱা হয়ে অকলে পঢ়িলেহে মুখস্থ হয় মনত ৰখে সেই
কি অকলে পাৰো মানে এজনী বাহিৰত এজনী অলপ হেৰিত সেনেকে পাৰো কিন্তু মানে ভাল ভাল নালাগে ন এনে একেলগে বহি কিনে পঢ়ি থাকো সেয়া নাটক হাঁহি থাকোতে যায় বেছি ভাগ
লগৰ লগত থাকিলে অ ৰকমৰ ৰকমৰ কথা ওলাই থাকে
অ ভাত কোনে বনালে
এই লগৰজনীয়ে বনালে ভাত মই গা ধুই আছিলো তাই বনাই দিলে
অ কেইজনী থাকা নো তিনিজনী
অ তিনিজনী থাকো তোমালোকৰ
আমাৰো তিনিজনীয়ে থাকো মই থাকো আৰু মানে লগৰে হয় কিন্তু সিহত মোৰ চিষ্টাৰৰ নি নিচিনা হয় আৰু সেনেকে
ঘৰত যোৱা নাই নিকি
নাই মই আহিলো গৈ গৈছিলো শনিবাৰে গৈছিলো সোমবাৰে গুচি আহিলো তুমি নোযোৱা ঘৰত
নাযাও কেইদিনমান দেইকেহে যাম
অ কালি মহৰম চোন নোযোৱা
নাযাওঁ
অ ভালে ভুল হেল্ল' হেল্ল' অ কোৱা হেল্ল' অহ কোৱা মই শুনি আছো কোৱা অ শুনিছো
ঘৰত ভাল
ভাল তোমাৰ আব্বা হতৰ ভাল
অ ভালে তোমাৰ আব্বা হতৰ
ভালে তোমাৰ যে জ্বৰ হৈ আছিলে ভাল হৈছে
নাই পোৱা ভাল গাটো ইমান ভাল নোহোৱা নাই
অ টেবলেট খাবা আক তেতিয়াহে ভাল হ'ব
সেই টেবলেট খাব নোৱাৰো যে
তেহলে হ'ব এ হয় নেকি কাম ত কা চামুচাখনতে টেবলেট গ ঘুৰা কৰি পানী দি খাই পিব
উ সেইটোয়তো আৰু বেয়া লে লাগিব তিতা লাগিব আৰু গিলচ
বত এতিয়া অ কি কি খে ভাল পোৱা মানে এনে। অ', হেল্ল'। শুনিছানে হেল্ল',
মই খাই অ শুনি আছোঁ।
কি, কি খাই ভাল পোৱা তুমি কি, কি খাই ভাল পোৱা।
মই কি, কি খায়। ভাল পাওঁ ম'ম' খাই ভাল, পাওঁ চাওমিন খাই ভাল পাওঁ। ফুচকা খাই ভাল পাওঁ। সেইবিলাকে পিজ্জা এনেকে ভাল পাওঁ আৰু বিৰিয়ানী।
উম।
তুমি কি, কি ভাল পোৱা।
মই চাওমিন খাই ভাল পাওঁ মম' খাই ভাল পাওঁ তাৰপাছ চ তাকো পোচকা তাৰপিছত মিছলটো খাই ভাল পাওঁ আৰু মানে চববোৰ যায় কণী চফ তাৰপিছত আলু চৌফ পিয়জী সেইবোৰ মানে জ্বলা চাটনিটো দি খাই ভাল পাওঁ আৰু।
অ', আজিকালিয়ে সেইবিলাকে ভাল পায় চবেই।
আহ। এনে সেউজীয়া শাক পাচলিৰ ভিতৰত মানে শাকপৰ ভিতৰত কি কি খাই ভাল পাোৱা।
শাকৰ ভিতৰত
অহ',
ভুলতটো অলপ ভোল পাওঁ শাক ভুলতটো অলপ ভাল পাওঁ।
মাৰ পাছতে পোৱা নাই
শাক খায়।
শাক ইমান ভাল নাপাও জিলমিল শাক টো অলপ ভাল পাওঁ আৰু ঘৰত যে লাৰু আগ শাক চাক বনাই
অ', কঠালৰ গুটি দিকিনে
অ', সেনেকে ভাল পাওঁ সাৰটোও খাই ভাল পাওঁ। কঁঠাল গুটি দি খাৰ খাই যে সেইটোও ভাল লাগে খাই
অ', গাজটেঙা খাৰটো খাইছা।
গাজ টেঙা খাইছোঁ অ', তুমি খাইছা।
অহ, খাইছো।
অহ।
এ গাজ টেঙাটো মানে তোমালোকৰ ঘৰত বন নে কিনি আনে।
নাই ঘৰতে বনায়। তোমালোকৰ কিনি আনে নেকি।
অ', আমাৰ কিনি আনে বাঁহ গছ নাই যে।
অ', আমাৰ আকৌ আছে ঘৰতে হেৰি কৰে কাটে।
মা আছিলে বাঁহৰ গছ চব কাটি দিলে ততিয়া বাঁহৰ গছ। নাযায় সেইকাৰণে মানে চাৰিআলিৰ বোৰত বেচে নহয় বটলত তেতিয়া আহ তেতিয়া তাৰ পৰা কিনি আনে। তেনেকে খাওঁ আৰু।
অহ। এনে তুমি হেৰি জেং পিঠা বনাব জানানে।
অ জানো কিন্তু মই হাতে বনাব নাজানো মানে বটল দি কিনেহে বনাব জানো।
অ কেনেকে হেৰি কৰেনো পিঠাগুৰিটো।
মানে কেনেকে পিঠাগুৰিটো প্ৰথম খুন্দি অনা যায়। খুন্দি অনা পাছত। এয়া মানে এনেকুৱা সূতাৰৰ কাপোৰ মানে নহলে বা জালিৰ নিচিনা যে পিছল। কাপোৰবোৰ।
অ।
অলপ পুৰা চালিব লাগে মানে পুৰা ঘন হেৰিত চালিব লাগে।
মিহি হ'ব লাগে আৰু।
চলাৰ পাছত তেতিয়া সেইখিনি অলপ প্ৰথম সচিব লাগে। সচাৰ পাছত এতিয়া পানী দি কিনে পুৰা মানে এনেকে গম। পোৱা যায় নয় পিঠ পানীখিনি মানে ফচিং থাকে এনেকৈ দিলে ঘূৰণো হয় নে নহয় হাতত। পৰা। তাৰ পাছ যেতিয়া হয় তাৰ পিছত বটলত ভৰাই দিব লাগে মানে ক্ষাৰো দিব লাগে অলপ। তেতিয়া মচমচিয়া হয় বস্তুতো।
অহ। আমিও বনাওঁ আমি আকৌ হাতেদি বনাওঁ।
ৰং চং দিলেও ভাল লাগে ৰঙীন হয়।
অ ৰঙীল হলে ভাল লাগে দেখিব।
বটলত দি কিনে তেতিয়া মানে পাঁচটা বা ছয়টা মান সৰু সৰু ফুটা কৰি লয়। তেতিয়া ধুনীয়াকে ওলাই নহ তেতিয়া পিঠাটো দেখিব ভাল লাগে আৰু মিহি পুৰা মিহি হৈ যায়।
অহ।
তাৰপিছত মানে কিছুমান। তুমি কি মানে ঘৰত কি কি প্ৰিয় বস্তু বনাব।
মই পিঠা নে কি।
তাৰ মানে নহয় এনে ফাষ্ট ফুডৰ নিচিনাকে ঘৰতে বনাই খাই।
পা হেৰি পাস্তা পেকেট আনি পাস্তা বনাওঁ। ফুচকা আৰু ফুচকাটো ঘৰতো বনাব পাৰে বাৰু চুজি দি। পাপৰ কেইখন এনেকে কেতিয়াবা চুজি থাকি। কিলে ঘৰত বনাই খাওঁ পানীটোতো নেমু তেতেলী দি এনেকৈ বনাই খাওঁ কেতিয়াবা।
উম চুজি চুজি কেনেকে বনোৱা মানে ফচি লোৱা আগত?
চুজিটো যেনেকে ৰুটি খচে ন ৰুটি পানী দি পেলাই চুজিখিনিত। অলপ সময় এনেকে শুচিব লাগে।
উম।
এনে খচে আৰু এনেকৈ লৈ পেলায় সৰু সৰুকে বেলি লৈ। সেনেকে তেলত দিলে ধুনীয়াকে ফুলিয়ে যায়।
খোজকাঢ়িছিলে হয় নহ।
অ যেনে বেপাৰী বিলাকেতো সেনেকেই বনাই চুজি দি নহ'লে আ।
হ'ব দিয়া নহলে এতিয়া অহ পাছত ফোন কৰিম।
অ হ'ব দিয়া।।
অ কাটিছোঁ।
অহ।